হেল্ল অ শুনিছা।
হয়।
অ অ হয় হয় অ কি খবৰ ভালে আছা? হেল্ল'। অ আপোনাৰ ভইচটো কিবা ব্ৰেক হৈ গৈ আছে হা।
অ।
হয় আপোনাৰ ভইচ টো শুনিয়ে পোৱা নাই মই কিবা ব্ৰেক হৈ হৈ গৈ আছে অলপমান নেটৱৰ্ক থকা জেগাত। আহওকচোন।
হেল্ল।
হেল্ল' হেল্ল' হয় অলপমান নেটৱৰ্ক জেগাত আহক শুনি পোৱা নাই তাৰ মানে।
হয় হয় হয়।
অ বাকী দিনটো কেনে গ'ল অলপ জনাব।
হয়
আপোনাৰ হয় দিনটো আজি কেনেকা কি কি কৰি কওকচোন। অ মানে ম অ শুনিয়ে পোৱা নাই আপোনাৰ ভইচটো মান দিনটো কি কি কৰিলে কেনেকে। গল্ জনাব।
মোৰ দিনটো হয় মই দিনটো বিজি আছিলো আজি বহুতখিনি।
হয় হয়।
অ তাকে লগৰ এটাৰ লগত বেংকত গলো্
আচ্ছা। আচ্ছা, হয়, হয় হয়।
বেংকত থাকিলো অলপ দেৰি তাৰপিছতে বেংকৰ পৰা আহিলো আহি আকৌ আমি জুই তিনিআলি গলো
আচ্ছা আচ্ছা আচ্ছা হ।
হয়
এনেক মানে টাইম টু কেনকৈ আচছা আচছা হয় হয়।
তেনেকে গৰম বহুত আজি, গৰমৰ কাৰণে বহুত দিগদাৰ হৈছে। অশান্তি গৈছে গৈছে গৰম
গৰম বহুত গছে তেনেকে টাইমতটো গুচি যাই গমেই না। পাও ন? তেনেকে মইয়ো ৰাতি। কিবা এটা মোৰ ঘৰৰ কাম আছিল গলো তাৰপিছত আপোনাৰ এ বেঙ্ক। গলোঁ তাৰপিছত মোৰ লগৰ ছোৱালী এজনীৰ তাত গ'লো, এ তাৰ পিছত সেনেকে দিনতটো পতককে গুচিয়ে গ'ল আবেলি। অকণমান বাহিৰ ত চাহ খাবলৈ ওলাই গলো আৰু আবেলি একাপ নগলে মানে মোৰ ভাল নালাগে। ওচৰতে সন্ধিয়া বুলি মানে অলপ ওৰত গৈ পেলাই এ চাহ খাই আহো আৰু বাহিৰত। সেনেকে পাৰেই হৈ গ'ল গমেই নাপালো। একেই আৰু কয়া
তাকেই।
হয় হয়। সেনেকে আৰু মোৰ আগ দিনাৰ কাম বিলাক প্লেন আগদিনাখনে কৰো, নেক্স দিনাৰ কামৰ প্লেনি তহা খালিও তেনেকে মোৰ বহুত কাম আছে নহলে দৰকাৰী কাম বিলাক পাহৰি যোৱা যায় ন? তেনেকে আৰু হয় হয়। হয় হয়। যিবিলাক হয় খুব দৰকাৰী নহলে পাহৰি যোৱা যায় মই খুব। ওপৰতে কাম বিলাক লিখি থল হয়।
বহুত ধুনীয়াকে লিখি ৰাখিব। তাৰ পিছত সেইটো কৰিব পাৰিম।
ৰাতিৰ খোৱা লোৱাৰ যোগাৰ হল নে?
নাই নাই এতিয়া বনাই আছো, আপোনাৰ?
মোৰ বনাম অলপ দেৰিকে বনাম। অ আচ্ছা আচ্ছা, আহ কি বনালে?
হয় হেল্ল' শুনাৰ পাইছে নে?
হয় শুনি পাইছো। কি বনালি আজি? হয় শুনি পাইছো, কি বনালে? অ আজি আজি কি বনালে?
আজি বিশেষ হেৰি নাই একো তেনেকৈ।
আচ্ছা আচ্ছা মই প ভাজিলো ভাত কেৰেলা ভাজি কৰিলো দালি এ মচুৰ দালি চিটি মাৰিব লগাই দিছো। ইফালে আ ভাত বনাম আৰু চাটনি এখন বনাইছো তেনে মাছ মাংস নাই বাৰু তেনেকে বনালো মানে দিনত মানে মাংস খালোৱেই সেইকাৰণে ৰাতি
ময়ো মাছ মোৰ মাংস আছে মাংসৰ লগতে আ হেৰি দিম অলপ লৈ আহিলোঁ মাছৰ দিম। সেইটো আমি মিক্সিত মাৰি ধুনীয়াকে পকোৰা বনাই। বেঙেনাৰ লগত
হয় হয়। স ভাল লাগে ভাল লাগে বেঙেনা তেনেকে। ময়ো ভাবি আছো মানে পুৰা ক
অহাকালি শনিবাৰ হেতুকে অহা প্ৰথম শনিবাৰ মাহৰ আৰু তৃতীয় শনিবাৰটো
আতচা বন্ধ থাকে আচ্ছা আচ্ছা হয়।
চ' সেই বন্ধৰ কাৰণে আমি অলপমান সকাহ পাওঁ আৰু কামৰ পৰা।
হয় হয় কালি বন্ধ যেতিয়া, কি কৰিব?
অহাকালি গৰম বন্ধ যিহেতু সৰু সুৰা নিজাববীয়া কিছু কাম থাকে না সেই
হয় হয় হয় হয় বন্ধ দিলে সিদিনা বহুত ভাল লাগে। বন্ধ বুলি
নিশ্চয় নিশ্চয়।
হয় মই হয় ময়ো মানে চানডেটো অহালে ৰৈ থাকো আৰু। চানদেদিৰ দিন কেনেকে গুচি যাই গমেই নাপাওঁ।
হয়।
অ অকমান দূৰণিলে গৈ পুৰি ভাল লাগে বাৰু সদায়তো ধৰক অ ব্যস্ততাত মাজ তে থকা যায় এদিন অলপ মানে প্ৰকৃতিৰ মাজত গৈ ভাল লাগে।
হয় হয়।
সেয়া বা কেতিয়াবা একেলগে লগে ভাতে খাও আৰু চব। ক মিল মানে লগ হৈ পেলাই। তেনেকে আৰু যায়
লগে থাকে খোৱা। মানুহৰ জীৱনতটো দুদিনীয়াতো আজিৰ দিনটো আমি পাৰ কৰিলে আকৌ এদিন নাপাওঁ আকৌ এনেকে দিন বিলাক গৈ থাকিলে আকৌ এদিন নাপাওঁ হয়নে।
হয় হয় হয় এই তেনেকে আৰু কেতিয়াবা লগৰ হয় হয় লগৰ ছোৱালীৰ লগতে যাওঁ তাতেই একেলগে খাওঁ ভাল লাগে তেনেকে কথা পাতি হ অ্ফাৰ
হ আৰু সেইটো কাৰণেতো মানুহ পিকনিক খাই। একেলগে বনভোজ খায়। সেই স্মৃতি বিলাক থাকি যায় না আৰু এটা বয়সৰ পিছত মানুহৰ এইবিলাকৰ প্ৰতি ম নাইকিয়া হয় যাওঁ ক'লেও যাব নোৱাৰে।
হয় হয়। মোৰ কিন্তু সদায় ভাল লাগে মোৰ কিন্তু মানে সদায় মই ভাল পাওঁ ফুৰিব গৈ
নহয়। সেইটো কথা মই ক'ব যোৱা নাই মই কৈছো যে পিছলৈ
হয় হয়।
বয়স অতিক্ৰম কৰাৰ পিছত মানুহে যাওঁ ক'লেও যাব নোৱাৰে। শৰীৰৰ কিছু বাধ্যবাধকতা আহে মানুহৰ ব্যস্ততাৰ বাধ্যবাধকতা আহে ঠিক তেনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰে।
আৰু হয় ঠিকেই নিশ্চয় তেনেকে আৰু মানে কিমাননো আৰু ৰুমত মানুহৰ কামটো সদায় থাকিব ন। ব্যস্ততা জি জীৱনৰ সদায় থাকিব মাজতে মানুহে মই
যেনেকে আমৰ বতৰ আহে আমৰ বতৰ শেষ হোৱাৰ লগে লগে আমৰ হেৰিটো শেষ হৈ যায়। আকৌ বেলেগ এটা ঋতু আহে তাতে ঋতুৰ বেলেগ এটা ফল আহে। সেই ফলটো এটা সময়ৰ ভিতৰত বিদায় মাগে তেনেকুৱা আৰু মানুহৰ জীৱনতটো তেনেকুৱাই আৰু।
হয় হয়। ইয়া আৰু
উম এতিয়া গৰমৰ দিন আহিলে। গৰমৰ দিনটো লাহে লাহে যাব।
হয় হয়। আজি আপুনি গৰমৰ হয় হয় আজি মই আম লো আম বহুত আনিলো। আনি মানে আম কিয় আনিলো এতিয়া বতৰৰ চিজিন ন মানে বতৰৰ সময়ত। অলপ মানে আমটো আৰু গেছটো কম দিয়ে গছতে পকে সেই কাৰণে মই আনিলো আৰু কালিখিনি আনিলো।
হয় এতিয়া আপোনাৰ লখন
হয় হয় হয়।
চৌ চৰি
হয় এইবিলাক গছতে পকে সেইকাৰণে লৈ আহিলো।
হয় বহুত ধৰণৰ আম পোৱা যায়।
হয় হয় হয় মানে বতৰত নোহোৱাবিলাকক গেছ দিয়ে। সেই কাৰণে এতিয়া এইটো বতৰ হয়। পকাৰে বতৰ সেই কাৰণে মই বহুত লৈ আহিলো খাই ভাল লাগে আমটো
আম আৰু কঁঠালৰ বতৰ এতিয়া
হয় সেইকাৰণে লৈ আহিলো কঁঠালো ভাল পাওঁ কিন্তু মই মানে কঁঠালটো হেৰি কৰিবলৈ বৰ টান পাওঁ। মানে ওলাব।
কঠাল গৰমত খাব পৰা নাযায়। খোৱাৰ পিছত যিটো গৰম আহিব। সেইটো সহ্য কৰিব নোৱাৰি মানুহ মৰি যায়। মানে যদি প্ৰেচাৰ থকা মানুহ হয় বা প্ৰেচাৰ ল' থকা মানুহ হয় উশাহ বন্ধ হৈ যায়।
হয় হয়।
সেইটো কাৰণে মানুহে কঠালৰ গুটিটো খাবলৈহে বেছি ভাল পায়।
হয় হয় কিন্তু আৰু মই নোৱাৰো মানে আঠা লাগে যে অলপ টান পাওঁ। সেইটো কথা হয় হয় আৰু আমটোতো ভালেই আম হয়। আমটো কাটিবলৈও ভাল আৰু খাবলৈও ভাল। সেইকাৰণে আমটো বেচি আনা যায়।
হয় হয় সেইটো
অ বেলেগ বেলেগ আম আনিলো আজি ডাঙৰ আমটো হয় আজি হয় আজি ডাঙৰ আমটো আনিলো বেলেগ বেলেগ প্ৰজাতিৰ মোক চবেই এটা এটা পেছ কৰো হয় বেছিকে,, হয় হয় সেইদিনাখন এটা দেখিলো আম একদম ৰঙা হয় না আম এটা দেখিলো বিৰাট ৰঙা আাৰ
হয় হয়
এনেকে মই কি কৰিছো অহ মই আনিলো আচ্ছা আচ্ছা আজি চাৰি কিলো মান আনিলো অলপ অলপ মানে টান প মানে। মানে ঢিলা নহয় অলপ টান। ই আনিলো আৰু বেছিকে মানে কি সদায়তো ডেইলি খাওঁ ন ডেইলি খাওঁ শেষে হৈ যাব তিন দিনতে আনি থলো আৰু দামো কমত পালো সেইকাৰণে
নাই নাই বেছিকে আনিব নালাগে বেছিকে খোৱাাতটো ভাল ন বাৰু চব ক্ষেত্ৰতে
হয় হয় এদিন নাখাও এদিনতে নাখা আৰু তিনদিন মান থাকিব
হয় হয় হ'ব ৰাখিছোঁ নহলে পিছত কথা পাতিম
অ ঠিক আছে ঠিক আছে।
ধন্যবাদ